অ
অ আপুনি
অ শুনি আছো
অ আপুনিটো ভালে আছে ন
অ ভালে আছো আৰু আপোনাৰ খবৰ পাতি
হয় ময়ো ভাল ময়ো ভালে আছো
অ অ ঠিকে পিছে অ খালো খালোঁ
অ
আপোনাৰ খোৱা লোৱা হ'ল?
হা মৰতো দিনো হৈ গ'ল দুপৰিয়া দুপৰীয়া আহাৰটো হৈ গ'ল উম আচ্ছা ত' ঠিক আছে তেনেহলে আজি আমি অলপ আহ এইটো ঘৰুৱা যিটো নেকি পহু বা জন্তু পুহি না তাৰ বিষয় বিষয়টো ওপৰত আমি অলপ কথা পাতি হয় ন উম অ ত আমি প্ৰথমতেতো ঘৰৰ জন্তু ঘৰুৱা পশুপুলিত বহুত কিছু থাকে তথাপিও আমি এটা জাষ্ট মানে এটাৰ ওপৰত মানে আমি আজি মানে আলোচনা কৰিম আপোনাৰ লগত ত আপোনাৰতো নিশ্চয় চাগে পৰিয়াল আছে বা আপোনাৰ ঘৰ। থাকে সেইকাৰণে আপুনি জানিব ত আজি আমি যিটো কি আমি গাহৰি ন গাহৰিৰ বিষয়ত আজি আমি অল কথা পাতিম ত এতিয়া যেনিবা গাহৰিত, তটো কেনেকা পঢ়িব লাগে বা কেনেকা কৰি কি কৰিব লাগে। গাহৰি তোৰ পৰা আমি কি আমাৰ উপকাৰ হয় বা কি আমাৰ, আহ লোকচান আছে ইয়াৰ ওপৰত, মানে আপুনি অলপ ক'ব পাৰিব নেকি?
অ কব গলেতো অ মই ভাবো আৰু না বহুত লাভ হয় বুলি পুহি বো পাৰিলে অ একচুৱেলী‌ কি হয় জানা অ গাহৰি পূহিলে মানে অ আমাৰ এইটো গাহৰি পোহাটো চছেভিং বেংক নিচিনা হৈ থাকে আৰু না চাপজ মানে আমি যিহেতু গাহৰি পোহো গাহৰি পোহাতে মানে আমি গাহৰিক দিবৰ কাৰণে ঘোৰাও কিনিব লগা হয়। আৰু যিখিনি পইচা আমাৰ গুৰাত কিনাত থাকে মানে যায় ন সেইখিনি পইচাটো মানে গাহৰি মানে গুড়া যিখিনি খুৱাই তাতে মানে গাহৰিটোৰ চেফ চেফ হৈ থকা নিচ ন হয় আৰু আৰু মানে গাহৰি পোহাৰ মানে লাভ আছে ক'ব গলে মানে যিহেতু আমি খনা বোৰ বনাও ন আৰু খাই খিনি যি যিখিনি মানে বাচি থাকে সেইবোৰ বাচি খানা বোৰ আমি বা গাহৰিক দিব দিব পাৰো লগত অ সেইটো আমাৰ এটা লাভ হয় যোনটো পেলোৱা নাযায় মানে আমাৰ খানবোৰ টো পেলোৱা নাযায় ভাত পানী সেইবোৰ মানে যোনটো মানে পেলাব কাৰণে থ মানে বাচি খাই কিনে সেইবোৰ মানে আমি গাহৰিক দিব পাৰো সেইটো এটা লাভ আৰু কব গ'লে অ গাহৰিতটো মানে পুহিব পাৰিলে বহুত ভাল আৰু না এটা চিজন আহে অ যেনেবা ক'ব গ'লে বিয়া পাতি আহিল বা কিবা ফাংচন বোৰ আহিল তেতিয়া মানে, সেইটো গাহৰিটো যি পোহ পোহা গাহৰি সেইটো মানে বহুত হাই ডিমানত হাই প্ৰাইচত মানে চেল হয় আৰু না। আ আমি যদি গাহৰি পোহো আৰু সেইটো টাইমত যদি আমি বিক্ৰী কৰি দিওঁ অ তেতিয়া মানে আমাৰ প্ৰফিটটো বেছি হয় আৰু। ত কিয় ক'ব গ'লে মানে তেতিয়া মানে আম আমাৰ গাহৰিৰ দামটো বেছিকৈ বাঢ়ি যায় আৰু এতিয়াতো ক'ব গ'লে গাহৰি মাংসৰ দামটো চাৰিশ টকা কেজি আৰু বেলেগ ফালেটো মানে বেছিয়ে হয় অলপ আৰু কিছ ছুমান জগাত কম হে বাৰু। কিন্তু তথাপিও মানে অ গাহৰি মানে প্ৰফিট থাকে কাটিকিনে যদি বেচে তেতিয়া বেছিকে প্ৰফিট থাকে আৰু না যদি আৰু একেবা বাৰে বেচিব পাৰে। নহ'লে আমি বেপাৰীবোৰকো বেচিব পাৰো, বেছি কিনে বেপ বেপাৰীবোৰে কিন্তু বেছিকে লাভ খাব খোজে তাতে পইচাটো মানে অলপ কমকে পাই যা আৰু না আৰু অ, গাহৰি পোৱাৰ এটা নষ্ট কথাটো ক'ব গ'লে মানে জেগাবোৰ বহুত লে তেৰা হয় আৰু ন গাহৰি পুহিলে, জেগাবোৰ পুৰা বোক বোকা হৈ যায় বৰষুণ আহিলে মানে লেতেৰা হৈ যায় আৰু গাহৰিবোৰে মানে মাটিতো খুন্দি থাকে ন তাতে মানে এটা গাদধা টাইপ হৈ যায় আৰু তাতে পানীবোৰ জমা হয়। আৰু এনেকে দুৰ্গন্ধ হৈ যায় আৰু ন, ঘৰ মানে কাষত এনেকে গাহৰি পুহিলে। অ', মইতো মোৰ ফালৰ পৰা এইখিনিয়ে কলো এতিয়া আপুনি যদি কিবা কব বিচাৰা ক পাৰিব।
পিছত আপোনালোকৰ গাহৰি আছে নে নাই?
অ', আমাৰ ঘৰতো আছে বাৰু গাহৰি চাৰিটামান আছে চাগে।
মইতো সিমান এটা ঘৰত থকা নহয় ন সেইকাৰণে ভালকে মই গম নাপাও এতিয়া কিন্তু যেতিয়া মই ঘৰৰ পৰা আহিছিলোঁ তেতিয়া মানে দেখিছিলো আৰু অ, এনেতো মানুহ বোৰে বহুত গাহৰিবোৰতো মানে অ, বাচ্ছা কৰাই কিনিও মানে বেচিব পাৰে আৰু বিক্ৰী কৰিব পাৰে আমাৰ মানে ঘৰৰ ওচৰতে মানে এটা পৰিয়াল আছে হা তাতে মানে ইহঁতৰ মানে গাহৰিটো মানে বিজনেচ কৰে আ, গা গাহৰি মা গাহৰি মানে অ
গাহৰি চাৰিটা মান আছে চাগে হা এইটো বাচ্ছা দিয়ে মানে গাহৰিটো আৰু সেই সেইটো দিয়ে মানে বাচ্ছাটো মানে বেছ বেছেও আৰু সেইটো ডাঙৰ কৰি কিনে কাটি খিনিও বেছি দিয়ে আৰু না তাতে মানে ইহঁত ইহঁতৰ বহুত প্ৰফিট হয় আৰু গাহৰি বাচ্ছাটো কোনটো বা ছিজনত দামটো বেছি বেছি হৈ যায় ন তেতিয়া মানে এটা গাহৰিতে মানে পাচ হাজাৰ ছয় হাজাৰ মান পাই যায় সৰু গাহৰিতে ত' এটা মায় গাহৰি মায়ে যদি অ, নটা মান নটা মানটো বাচ্ছা দিয়ে তেতিয়া মানে এটা বাচ্ছাতে যদি অ, ছয় হাজাৰ আৰু পাঁচ হাজাৰ মান পাই যায় তেতিয়া মানে বহুত পইচা হৈ যায় আৰু না। আৰু সেইটো পইচা দিয়ে মানে বহুত খৰচ কৰিব পাৰি আৰু ঘৰৰ কাৰণেও মানে চলি যায় আৰু যদি ঘৰত পঢ়া ল'ৰা ছো ছোৱালী বোৰ আছে তেতিয়া মানে সেইটো পইচা দিয়ে চলি যায়।
উম, হয়।
এতিয়া আৰু আপুনি কিবা কব বিচাৰা যদি কব পাৰিব।
অ', ত' আপুনি এইটো কথা ক'লে হয় এইটো সঁচা কথা হয় উম, এইটো আপুনি গাহৰিৰ ওপৰত যিটো কথা ক'লে ন সেইটো ত' গাহৰিটো মানে আমাৰ আৰ্থিক ক্ষেত্ৰত আমাক বহুত সহায় কৰে। আৰু ঠিক তেনেকুৱাই মানে আৰু যদি আমি কি বুলি কয়, এনে যদি অপেনলি মানে খোলাকে ৰাখলি ত মানে অলপ মানে এনেকা জাগা বিলাক বহুত লেতেৰা কৰি ৰাখে আৰু না যিহেতু গাহৰি হয় যিহেতু। মানে কিবাঅলপ লেতেৰা কৰি ৰাখে কিন্তু টো হয় আমি গাহৰি পুহিলে আমাৰ বহুত আমি উপকাৰ হ'ব পাৰো। কাৰণ গাহৰিৰ পৰা আমি বহুত মানে টকা উৎপন্ন কৰিব পাৰো আৰু। কাৰণ এতিয়া কাৰণ তেনেকুৱা বহুত মানুহ বিলাকে তেনেকুৱা মাই এতিয়া কি গাহৰিৰ ফাৰ্ম খুলি পেলাই ন। পোন্ধৰটা বিশটা ত্ৰিশটা এনেকা বহুত মানে সেনেকা পঞ্চাশটা ষাঠিটা মানে গাহৰি ফাৰ্ম কৰি পেলাই, সেইবিলাকে মানে এনেকা কি বুলি কৈ জীৱন যাপন মানে এতিয়া এইবিলাকৰ নিজৰ যি দৈনন্দিনত লগা যি প্ৰয়োজন বস্তু ন।
অ', অ',
উপভোগ কৰি আছে আৰু
অহ হয় হয়
হয় তো মানে কি বুলি কয় আমি এনেকুৱাই মানে গাহৰি হয় আমি যেতিয়া যেতিয়া মানে কি বুলি কয় আমি গাহৰি বিলাক যেতিয়া মাইকী গাহৰি পুহে ন তেতিয়া যেনিবা অলপ বেছি প্ৰফিতটো যেনিবা মানে আমি দেখিবলৈ পাও কিনা কাৰণ কম কম চে কম মানে এটা মাইকী গাহৰি যদি পোৱালি দিয়ে তেতিয়া সেনেকাই সাতটা আঠটা নট টা এনেকা দিয়ে আৰু ন ত আৰু সেইটো মানে বেলেগ জন্তুৰ দৰে নহয় গাহৰিটোতো বছৰত দুবাৰ দিয়ে হ'বলা মই জনামতে মানে এইটো বছৰতে মানে দু দু মানে দুই টাইম মানে বা ছা পায় ত ত এক টাইমত যদি আঠটা নটা কে পায় বছৰত যদি যেনিবা পোন্ধৰটা পোন্ধৰটা ষোল পাই ন আৰু ঠিক তেনেকাই ঠিক তেনেকাই যেনিবা এটা গাহৰি পোৱালি যদি পা পাঁচ হাজাৰ চাৰি হাজাৰ এনেকা পাই ন তেনেহলে মই ভাবো মানে বহুত মানে এইবিলাকৰ কাৰণে এটা ভাল ব্যৱসায় খাই মানে এতিয়া এইবিলাক মানে হয় বুলি কেনে মই ভাবো আৰু আৰু তেওঁ বিলাকৰ মানে এই গাহৰিৰ টকাৰ যোগেদি মানে তেওঁ বিলাকে এনেকা আৰু ঠিক তেনেকা এটা গাহৰি পোৱালিয়ে যদি তেনেকুৱা যদি এইবাৰত যদি ছয়টা পাঁচ আ কি আঠটা ন যদি যেনিবা পোৱালি দিয়ে ঠিক তেনেকাই যদি চাৰি পাঁচটা যদি যে বা গাহৰি যদি তেনেকুৱা মাইকী গাহৰি যদি ৰাখে না তেনেহলে মই ভাবো আৰু না তেওবিলাকে বহুত মানে তেওঁবিলাকে মানে উপাৰ্জন কৰিব পাৰে আৰু সেই গাহৰিৰ গাহৰি যোগেদি অ আৰু আমি মই যিবিলাকে মানে ফ্ৰাম কৰে না তেওবিলাকৰ কাৰণে মানে এক তেনকা ত্ৰা বা কিবা একো কিবা প্ৰব্লেম নাই কাৰণ যিহেতু মানে
অ অ হয় হয়
সেনকে এবিলাকে মানে লেতেৰা পাকাৰে বনোৱা থাকে আৰু তেবিলাকে মানে ৰাতিপুৱা ৰাতিপুৱা মানে এনেকা মানে কিছুমান কাম কৰা মানুহ ৰাখে গোটেইবিলাকে মটৰেদি পানী মাৰি দিয়ে মানে চবটো মানে চাফা হৈ যায় আৰু কি ন এনেকুৱা তেওবিলাকক মানে এতিয়া কেয়াৰ কৰাৰ কাৰণে মানে কি কিছুমান মানুহ বিলাক ৰাখে ত আৰ তেওবিলাকে মানে আৰ ফ্ৰাম হয় যিহেতু ফ্ৰাম কৰিহে তো মানুহ ৰা খিবই লাগিব মালিকেতো আৰু তেনেকুৱা চাই থাকিব নাপায় ন হয়নে হয় তেনেকুৱা আৰু না কিন্তু সেইকাৰণে মানে এই গাহৰি পোহাৰ যোগেদিও যেনিবা বহুত কিছুমান আৰু আপুনি কলে না হয় মানে যেতিয়া মানে এটা চিজন আহে সেই চিজনত মানে বহুত মানে পাব লগাতকে মানে বেছি দাম বিলাক পায় আৰু ন যেনেকা আমি এতিয়া আজি তেতিয়া মানে আমি অসমীয়াবিলাকৰ যেতিয়া পৰ্ব আহে না বিহুবিলাক আহে তেতিয়া বহুত দাম হয় আৰু আমাৰ কি বুলে যেতিয়া খ্ৰীষ্টমাছ বিলাক আহে তিতি তেতিয়া মানে বহুত দাম পায় আৰু গাহৰি মাংসটো এনে ডেইলি মানুহ খাইয়ে থাকে ন গা গাহৰি মাংস ত গাহৰি মাংসটো মানে কি বুলি কয় ডেইলি মানুহতো নোকোলায়ে মই মইতো ভা মইতো ভাবো কেতিয়াবা গাহৰি দোকানী বিলাক ভাবো আৰু মই ডেইলি গাহৰি কাটে ডেইলি নুকোলাই মানুহে ইমান গাহৰি খাই মই মানে ভাবি ভাবি মই অবাক হৈ যাওঁ বা ডেইলি গাহৰি কাটে তথাপিও মানে গধূলি যদি সাতটা মান বজাত গেলে আপুনি গাহৰি মাংস নাপাবই
অ অ হয়
খাই মানে গাহৰিটো মানে চবৰ কাৰণে ইমানে প্ৰিয় হয় মানে চবেই বহুত খাই ভাল পায় অ' এইকাৰ জনেকোৱা যিহেতু যিহেতু চবে খাই ভাল পায় যিহেতু সেইকাৰণে মই ভাবো আৰু মানে যিহেতু চবৰে। ফেভৰেট সবৰে প্ৰিয় সেইকাৰণে মানে সেই প্ৰিয় যদি। যেনিবা তেনেকাা মানুহৰ প্ৰিয় যদি তেনেকাা জীৱ জন্তু পঢহি না। নে হ মানে এইটো সদায় মানে লাভ। ফবান হয় বুলি কেনে মই আহ ভাবো আৰু দেই।
অ-অ হয় অ' আৰু ক'ব কলে না গাহৰি পোহাৰ এটা টাইম আছে যেতিয়া যেতিয়া মানে গাহৰি বোৰৰ বহুত বেমাৰ আহে। আৰু ন তেতিয়া কিন্তু বহুত লছ হৈ যায় মানুহবোৰৰ এতিয়া দেখিব গলে মানে চাব গ'লে না বছৰত একবাৰ সেইটো বেমাৰটো হবয়ে হব। অ' যেতিয়াৰ পৰা যে অ দুইহেজাৰ ঊনৈশ বা বিশ চনৰ পৰা সেইটো বেমাৰটো মই প্ৰায় দেখি আছো আৰু না বছৰত একবাৰ। নহলে একবাৰ আমাৰ চাই হয় মানে। তেতিয়া মানে গাহৰিবোৰ নাপাইছে যিমান মেডিচিন দিলেও যিমান ঔষধ আনিলেও মানে ইহঁতে না। থাকে আৰু না মৰিব মানে মৰিবইে তেতিয়া মানে মানুহবোৰৰ যো মানে কে লয় সিহটো মানে বহুত লছ হয় আৰু না বহুত পইচা এ। থ যোৱা নিচিনা হৈ যায়। ফাৰ্মবোৰতো এনেকে হয় বাৰু কেতিয়াবা কেতিয়াবা মানে লছ হয়। লছো খাব লগা হয়। কিন্তু বেছিকৈ ক'ব গলে প্ৰফিট বেছি আছে লাভ বেছি আছে গাহৰি পোহাৰ।
আচ্ছা ত' আপোনাৰ লগত আমি যি গাহৰি কুটা পাতিলো ন ত বহুত আপুনি ভাল এটা। ইনফৰমেশচন দিলে ত বহুত ভাল লাগিলে আপোনাৰ পৰা বহুত কিছু জানিব পাৰিলো কিন্তু এতিয়া আমাৰ সময়। হৈ আহিছে ন সেইকাৰণে আমি আজি আমাৰ বিষয়টো আমি ইয়াতে সমাপ্ত কৰিম ন।
অ' হ'ব দিয়ক। অ' আপোনাৰ লগত কথা পাতি ভাল লাগিল। অহ।